কি কৰি আছ?
এইয়া মই এনেই এইটো কঠীয়া তুলি আছিলোঁ। আৰু তুলি আহি পেলায়, গছ এজোপাত তলত বহি আছোঁ।
তাকে-তাকে গৰমতটো বহুত পৰিছে ন'।
আৰু মানে কি হ'ল আজি ৰাতিপুৱা প্ৰথমতে বৰষুণ দিলে যে।
অহ।
তহঁতৰ সেইফালে দিছিলে নাই জানোঁ। আমাৰ এইফালে প্ৰমতে বৰষুণ দি পেলাই ৰ'দতটো ওলালে মানে কৈছো নহয়।
অহ, ৰাতিপুৱা কিন-কিনকে অকমান দিছিলে।
অহ, আমাৰ এইফালে ভালকে দিছিলে।
অহ', অহ' মাটি ৰুলগে নেকি আজি?
উম' ৰুলো-ৰুলো এই মাটি ৰুই পেলাই আজৰি হৈ পেলাই তোৰ মোবাইলটো চুলোঁ তাৰপিছত তোৰ আকৌ বোলো কাৰোবাৰ এটালৈ ফোন এটা কৰোঁ সিহঁতেও খেতি-বাতিত চাগে লাগি আছে বুলি।
অহ', অহ' ঠিকেই আছে, ঠিকে আছে। তাৰপিছত ভাত পানী
এই ৰৈছ নে
আমাৰ মাটি হেৰি আজি কঠো হে
অ অ ঠিকে আছে দে লাাক সোনকালে কৰ আৰু তাকে ৰ'দতটো বেছি হয়হে বেয়া হৈছে
সুত দিছে অ কথা থাকিবই নোৱাৰিলো আমি মানে তো নটামান বজাত গৈছিলো তাৰপিছত তাৰছত তো চাৰে দহটা মানত ঘৰলে আহিলো অ
তাকে তাকে এই বেছিিকেও ৰ'দো নাথ তথাকিবি কি হৈছে এই আগৰ কেইদিন বৰষুণ দি আছিলে যে সেইটো কাৰণে মানে তোৰ এতিয়া যদি ঘপককে ৰ'দত হৈ যাওঁ বহুত বেমাৰ হৈ যাব
উম উমাইছো
খোৱা হ'লনে
ভাত পানী ঘৰত বনাইহে আছে খামগে আৰু এতিয়া
অিকছেিক মই এই পথাৰৰ পৰা আহি পেলাই ভাত কেইটা খালো
অ
খাই বৈ পেলাই মানে তো ভাততটো দালি বনাইছিলে টেঙা দি পেলাই তাৰ পৰা আকৌ এই ৰাতিপুৱা পেলাই গৰুৱাল দিবলৈ গৈছিলো প্ৰথমতে পথাৰলৈ যোৱা আগত।
অ',
এ আমাৰ ওচৰত মেথাউৰিটো যে মেথাউৰিটোৰ ওচৰতে আকৌ ধুনীয়াকে ঢেঁকীয়া গজি আছিলে। তাৰ পৰা বোলো ঢেকীয়া লৈ আহিলো তাৰ পৰা ঢেঁকিয়া বনাইছিলে সেয়াকে খালো আৰু তই কিহে খালি?
মই বনাইহে আছে মাছ মাছ ঢেকীয়া আঞ্জা মানে তাৰপিছতোৰ ভাত কেৰেলা ভাজি
উম যিমান পাৰো এইবিলাক বস্তুৱে খাবি দে মাছ মাংস এইবিলাক ইমান নাখাবিও
তাকে এই গৰমত মাছ মাংস খাব নোৱাৰি আৰু
উম বাকী মাহত সকলোৱে ভাল নে
মাহ ভাগৰ এই পথাৰ পৰা গৈ পিছত তোৰ গেছ হৈছে অকমান
অ ভাত পানী সময়মতে নাই খোৱা আকৌ সেইটো
তাকে তাকে সেইটোয়ে হ'ব পাৰে
সময়টো মিলাই মেলি খাবি মাটি আমাৰ বেছি নাই সাত বিঘা মান আ ছে তোৰ চবিঘা এটা হ'ল বাৰু
হাল গৰুৱে
উম ঘৰৰ ট্ৰেক্টৰে বোৱাই আছো আৰু তহঁতৰ
আমাৰেও ট্ৰেক্টৰে আও গৰু নাইয়ে আজিকালিতো
তাকে তাকে তথাপিও আমাৰ গৰু এহাল মানে দমৰা হিচাপত পুহিছো বাৰু এহালে এ কি হৈছে মানে বুজি পাইছ নাই তোৰ বৰ বৰ্তমান সময়কণত গৰু নাইকিয়াই হৈ গ'ল যে অ মানে তোৰ নাঙল চাঙল বিলাক আমিও ধৰি ল শিকিব মেলিব লাগে। কেনেকুৱাকে নো কি বনায়? কিমাননো অকল প্ৰযুক্তিবিদ্যা হেৰিয়ত
তাকে, তাকে, শিকিব লাগে। শিকিব লাগে ঐ। মইতোতো নাজানোৱে এইবোৰ একো কৰিবলে আগতে সৰুতে আমাক ককা থাকোতেনে তোৰ মৈতে উঠাও তাৰপিছত ওচৰত নাই আৰু, সেই তেতিয়াতে উঠা।
উম, মোৰতো এবাৰ সৰুতে কি হ'ল গম পাৱ নাই?
অঁ।
মই তোৰ মৈ'ত উঠা মানে বহুত চখ আছিলে।
অ' অ'।
তাৰ পৰা আৰু মা-মায়ে কৈছিলে বোলে নালাগে উঠিব, দেউতাই আকৌ হাগ কিবা নিদিলে, গৰু হালো সৰু আছিলে তেতিয়া।
আহ।
তাৰ পৰা মৈ'ত উঠি দিলোঁ, তাৰ পৰা মৈ'ত ভৰিতো সোমাই ধৰিলে নহ
তাৰ পৰা গৰুৱে চুচৰাই লৈ গৈছে, কিন্তু একো নহ'ল বাৰু! হাত ভৰি একো নহ'লে। কিন্তু এইবিলাক মনত আছে আৰু, কিন্তু আজিকালি ল'ৰা-ছোৱালীয়ে তোৰ এইবিলাক একো চিনিয়ে নাপায়।
চিনি নাপায়, নাপায় অ'। মৈ, তোৰ এইবোৰ জুৱলি, তাৰ পিছত তোৰ নাঙল বুলি ক'লে ঘপক কে আজিকালি লৰা-ছোৱালী ধৰিবই নোৱাৰে। কি? কাৰ কথা কৈছে? হেৰি গৰু ঘৰত গাখীৰ আছে নে কি?
আছে, তহঁতৰ?
আমাৰ গাখীৰ এজনীৰ ওলায়, বেছি নোলায় তোৰ এক লিটাৰ মানকে ওলাই আৰু।
অ' অ' ঠিকে আছে ঘৰতে খাই থাকিবলে হৈছে, কিনা গাখীৰ খোৱাতকে।
এ কিনা গাখীৰবোৰতো সেইবোৰে বহুত গেছ কৰে।
উম, পাউদাৰৰ গাখীৰটোৰ কথাটো ন। হয় সেইটো কথা একদম বেয়া বস্তু। উম তাত কিমান কেমিকেল মিক্স কৰা থাকে।
অহ।
বাকী এইফালে নাহ নেকি? ইমান দিন হ'ল কাৰো খবৰ খাতি এটাও নাই তহঁতৰ।
তাকে, তাকে সেইফালে তোৰ এই যাম ৰ, এই খেতিকন আজৰি কৰি পেলাই তহঁতৰ সেইফালে যাম। দুদিনমান থকাকে যাম।
আহিবি, আহিবি, থকাকে আহিবি। এই আমি কাম এটা কৰিম তেতিয়া। তই যদি থকাকে আহ, এই গৰমটো পৰিছে যে এই আমাৰ ওচৰতে থকা পাহাৰলৈ যাম। পাহাৰৰ মানে ওপৰৰ পৰা পানী পৰে না। উম, অ সেইট তোৰ তাতে আমি অকণমান ঠাণ্ডা ভিপ এটাও ল'ব পাৰিম। তাকে, আটাই কেইটা ওলাবি। তোৰ লগৰটোকো লৈ আহিবি পাৰিলে। সেইদিনা যে আহিছিলে যোৱাবাৰ। উম তাৰ পৰা আমাৰ দাদাও যাব আৰু মোৰ লগৰ এটাও সিওঁ যাম বুলি কৈ আছে তাকে
ঠিকে আছে অ, তাতে গৈ পেলাই আমি দিনটো ৰাতিপুৱাতে যাম, গৈ পেলাই আমি তাতে খানা বনাই খাই আহিম আক।
অ পাৰি, পাৰি। খানা মানে তোৰ, উম ধুনীয়াকে শিলগুটি চিলগুটি আছে, তাৰে তাতে তোৰ ধুনীয়াকে কেৰাহী চেৰাহি আমি ঘৰৰ পৰা লৈ গ'লে হৈ গ'ল আৰু। আৰু সেইটো নকৰিলে আৰু এটা কাম কৰিব পাৰি।
উম।
ধুনীয়াকে আমি ঘৰত বনাই লৈ পেলাই তাত আমি বহি লৈ ধুনীয়াকে
অ' অ' তাতো খাব পাৰিমগৈ অ'।
সেইটোও বেয়া নহয় তেতিয়াও ভাল লাগিব উম'। তাকে এনজয় কৰাও হ'ব।
তাকে এনজয়মেণ্টটো মেইন আজিকালি।
তহঁতৰ হেৰি কঠীয়া কিমান পৰা হ'ল বৰ্তমান।
কঠীয়া আমাৰ তো আঠ টোপোল মান পাৰিছিলে। তাৰ পিছত আজি এটোপোলাত তুলি হ'ব আৰু এই মানে এতিয়া তো আৰু দুআশী মান থাকিলে তুলিবলে আৰু। ৰ'দটো ইমান বেছি।
এ বহুত বেছি, বহুত বেছি অ' বাকী হেৰি নহয় কঠীয়া কি কি পাৰিলি?
কঠীয়াটোৰ বৰা, ৰঞ্জিত, বাহাদুৰ, শালি, বৰা। তাৰপিছত ব্লেক ৰাইচ বুলি কয় আৰু চকুৱা।
ঠিকে আছে, ঠিকে আছে আমাৰো সেই একে কেইটাই পাৰিছে বাৰু। এ আৰু বিশেষকে জহাটো ল' জহাটো কৰিব লাগে মানে কি হয়। তোৰ এই পায়স-চায়স বনাই খাবলৈ বহুত ধুনীয়া।
খাবলৈ বহুত ধুনীয়া অ'। মানে অকমান অকমান গোন্ধ এটা ওলাই থাকে উম'। তাকে তাকে তহঁতৰ ফালে নকৰ নেকি?
উম, কৰো কৰো এ হেৰি নহয় এই তহঁত যে বৌৱে যে আকৌ। কোমল চাউল বনাই যে।
অ' অ' কোমল চাউল যে বনাই আজিকালি বনাই।
অ' এতিয়া আছে নে ঘৰতে?
কোমল চাউল এতিয়া ইমান নে হলেও হেৰি মানে ঘৰত কুটাবলে আছে অলপ
এতিয়া তই কাম এটা কৰিবিচোন যদি আহ লৈ আহিবিচোন মই দৈ কৰি থম আমি খাম মানে বহুত ভাল পাওঁ মই কোমল চাউলটো
অ অ ঠিক আছে বাৰু ভল
অ আমাৰ মায়ে মানে ইমান নাজানে বনাব
হ'ব মই লৈ যাম আছে আমা ঘৰত
উম এইবিলাক খাই থাকিব লাগে স্বাস্থ্যৰ কাৰণেও ভাল
এই বতৰ ফল মূল কিবাকে খাইছ নেকি
উম বতৰমখ ফল মূল খাই থকা হৈছে তোৰ আৰাম লাগিছে ঘৰতে তাৰ পৰা কঠালো লাগিল নিলেখিদী তাকে এই গৰমটোলে চালে কঁঠালটো খাবলৈ মন নাযায় তথাপিও আকৌ বতৰৰ ফলটোতো বতৰতে খাই খাব লাগে দেচোন
তাকে তাকে এনেও বতৰ হল বতৰতে গৰম ঠাণ্ডা কি কথা আছে
সেইটোয়ে সেইটোৱে বাকী মকো লৈ আহিবি আকৌ পাৰিলে এপাক এইফালে
মাহঁতৰ মানে এতিয়া সময়ে নাপায় ব মানে ঘৰত ভাওখনো আছে যে তোৰ মৰম নাই মানে ঘৰত মাহতি লাগিব লাগে আকৌতোৰ তেনেকৈ যাবও নোৱাৰে ঘপককৈ যাওঁ বুলি ক'লে ঘৰত কাম ফাৰ্মখন থাকে এই ইঠৈ যাবলৈ বেয়া ন গৰু গাই পা ধৰি লৈ আৰু
আৰু এতিয়া বাৰিষা চিজনতটো তোৰ গৰুতো বহুত প্ৰব্লেম
আজি তিনি বছৰমানান হৈছে তোৰ ঘৰৰ পৰা মানে এটা গ'লে এটা ঘৰত থাকিব লাগিবই মানে
উম সেইটো হয় হয়
সেই তেনেককা হৈ আছে যে সেইটো কাৰণে অকমান
উম বাকী এতিয়া জেঠাই ঘৰতে আছে ন তোহোতৰ
উম ঘৰতে ঘৰতে
ঠিকে আছে ঠিক আছে বৌ ভাগৰ গা ভাল নহয় বুলি কোৱা শুনিছিলো ভাল হ'ল নে নাই
বৌ এতিয়া ভাল পাইছে অকণ মেডিকেল কৰালো এতিয়া তেনেকে আছে আৰু এই আগৰ নিচিনা হ'ব নেকি আকৌ
উম ঠিকে আছে ঠিকে আছে
ইমান ঘপকে হৈ নাথাকে
উম সেইয়ে স্বাস্থ্য পাত তথাপিও ভালকে যতন লবি মানে কি হৈছে বৰ্তমান মানে সেউজীয়া শাক পাচলি বুলি ক'বলৈ নামতহে সেউজীয়া শাক শাক পাচলি কিন্তু মানে প্ৰায়ভাগ তোৰ মেডিচিন দিয়াই থাকে আৰু মানে কি হয় তোৰ আমি সতেজ বুলি খাওঁ প্ৰায়ভাগ তো ফ্ৰিজিঙই থাকে তোৰ আজিকালি দোকান এখন লৈ যাবিচোন ইমান ধুনীয়া হৈ থাকে সেউজীয়া শাক পচলি দেখাত কিন্তু তোৰ ভিতৰি মেডিচাইন দিয়া
তাক উম পোৱালিটোৰ আজি বাৰত অ বাৰ নহয় আজি এঘাৰ কাইলৈ ভেকচিন আছে তোৰ
অ
কে আছে তাকে এ এতিয়া মানে কি হৈছে এ এই তিনিমাহ তিনি এ মানে জুন জুলাই আগষ্ট এই তিনিমাহত বেমাৰ এটা আহিছে বুলি কয় ত মোৰ লগৰ এটা লাগিছে তাৰপিছত এতিয়া আমাৰ হ লগা নাই বাৰু তোৰ মেডিচিন এ কালি খোৱাবলে ক'লে চুপাৰভাইজাই
উম-উম,
এতিয়া কি হয় আৰু।
এ তাকে হেৰি কৰিবি অ শিলখন ফাৰ্ম যদি ওচৰত টে বা লৰাটো যদি তহঁতৰ ঘৰলৈ আহি মেলি থাকে।
অহ,
ত তেয়া তহতৰ ফাৰ্মত সোমাব নিদিবি মানে বেমাৰটো কি আৰু যেনেকে। মানুহোও জ্বৰ হলে সুচৰে ঠিক সেইদৰে বইল আৰু সেই সুচৰে আৰু।
তাকে-তাকে।
উম,
এতিয়া কি হয় তাকে চাই আছো ক এতিয়া ঘৰত কি কাম লগাই আছ।
মই বৰ্তমান খেতিতে লাগি আছো আৰু কি হৈছে মানে তোৰ ট্ৰেক্টৰ খনত লাগি থাকিব লাগে যে। ড্ৰাইভাৰটোক অকলেই নিদো মানে।
অ-অ গম পাইছোছ এই অ' ড্ৰাইভাৰ আজিকালি ড্ৰাইভাৰ কৈছো নহয় মানে বহুত। হেৰি নিজৰ বুলি নচলাই না।
নচলাই-নচলাই সেইটোৱে। আৰু মানে কি হয় তাৰ মই যদি কওঁ মই মানে আগতে পাতি থওঁ ন আৰু মোক। তো খবৰ দিয়ে বোলে তই একে আহি পেলাই বাই দিবি বুলি বা বোকা দিব লাগিব কালিলে। মইতো তাক কথা দি থোৱা থাকে কিন্তু সি কি কৰে। উম কাষত যদি বেলেকে ঘৰে কৈ দিয়া নহয় ঘপকে তাক বোলে ঐ আমাক বাই থৈ যাচোন পাছত হে। টেবা সি মানে তালৈকে গুচি যায় তেনেকুৱাত মানে মোৰ কথাাতটো দিয়াতো মোৰ কোনো ভেলু নাইকিয়া নিচিনা হৈ গুচি যায় ন।
চিডুলত হেৰি কৰিব লাগে না।
উম, এতিয়া প্ৰথমতে যদি তই কৈ থ তেতিয়া মই তোৰেই বনাব লাগিব দেচোন।
হয়।
উম, তাকে সেইটো কাৰণে অকমান লাগে। আহি মেলি থাকো আৰু।
উম, বুজি পাইছো অ',
খবৰ খাতি ভালেই নহয় আৰু তোৰ ঠিক আছে বাৰু তেতিয়া। দে মইো অকমান আজৰি হৈ অকণমান কৈ দিওঁ আৰু দে।
বাৰু-বাৰু তাকে ইমান হেৰি ৰ ইমান ৰ'দত কাম কৰি থাকিবলৈ দৰকাৰ নাই আৰু
এইটোয়ে এইটোয়ে কষ্টতটো কৰিব লাগিব কিন্তু তথাপিও তোৰ, নিজৰ স্বাস্থ্যটোও চাব লাগিব দে।
তাকে তাকে সেই নিজৰ স্বাস্থ্য চাব লাগিব লাগিব। দে তেতিয়া হ'ব।